শুনিছা?
শুনিছো, তুমি শুনিছা নাই? কিনো কৰি আছা?
এই মই লুডু খেলি আছিলো মা, ভাইটি-ভন্টি চ'বে একেলেগে।
উম।
দুবাৰ খেলিলো, দুবাই মই হাৰিলো
এ মই একদম বেয়া পাও লুডু-চুডু খেতিতে। খেলিবলৈ নাজানো মই খে ভাই এ যাওঁ ক মই।
উম নহয় মোক গোটিয়েই পোৱা নাই আজি ভাল-ভালকে আগতে মই জিকো কিন্তু, এই আজি কি হ'ল নাজানো। কিবা কোফা লাগি আছে চাগে? নে সেই নিজু কোবাৰ এবাৰ গুটিয়ে নপৰে, ওলাওহে কাটিয়ে দিয়ে।
উম। মই সেইকাৰণে মই খেলি পেলাই বেয়া পাওঁ। মই হাৰিয়ে যাওঁ আকৌ মই নিজিকোৱে।
উম।
সেইকাৰণে মই নেখেলোএ।
সিহঁতে জানে চাগে কেনেকে মাৰিব লাগে, সি তেনেকেই মাৰে।
অ আমাৰ মাহঁতেও জানে। তেনেকে খেলে, খেলি থাকে পুৰা মানে বা, মা সিহঁতি মানে খুব জানে আৰু। উম, মই একদম খেলিব নাজানো।
যেনেকে অত ঘাপকে মাৰি থাকো আৰু
উম হয় দিয়া।
উম।
বাকী চাহ পানী খোৱা হ'ল?
চাহ পানী নাখাওৱে এ এনে কিবা -কিবি খালো আওঁ।
উম, তাকে।
তুমি খালানে নাই আকৌ কিবা?
মই খালো, আজি চকলেট খাব মন গ'ল তাকে দোকানৰ পৰা মানে চকলেটকে কিনি আনিলো। আনে কৰি খালো আউ, খাই মেলি। এতিয়া এনেই আকৌ চিপছ এটাও খালো। কেতিয়াবা মন যায় ন অকনমান জাংক ফুড খাবৰ কাৰণে।
অ, মন যায় সেইবিলাক আমাৰ কাৰণে বেয়া তথাপিও আমাৰ মনটো জানো ৰখে, সেইবিলাকে মন যায় আমাৰ।
মোৰ তেনেকে সদায় মই নাযা কিন্তু চকলেটো খাওঁ কিন্তু দেই মই খুব ভাল পাওঁ মই চকলেট খাই।
উম,
তাৰছত সেইয়া আহা মেলি কৰি আছো আও এতিয়া মানে বোলো ফোন এটাকে কৰিছাওঁ বোলো কি খবৰ বোলো তোমাৰ?
অ, হওক দিয়া বহুত দিন কৰাও নাই ফোন তুমি।
হয় দিয়া ফোনচোন এটা কৰিবলৈও সময়ো নাপাওঁ নহয় আৰু। হে গৰমখনত কিনো ফোন কৰিম কাকো ফোন কৰিব ইচ্ছাই নাযায়।
উম, হয় কথাটো।
উম, সেইকাৰণে বোলো আজিয়ে বোলো। অ, আজিহে অকন বতৰতো জোৰ পৰিছে যে মই আজি অকমান ওলায়ো গৈছো আবেলি সময়ত।
অ',
তাৰছত গৈ মেলি কৈ পেলাই বোলো এনে আহিলো আপাক এনে দোকানৰ পা গৈ আহিলো।
উম, ভালে গৈছ ওলাই কৈ যাব লাগে এনেই কিমাননো ঘৰৰ ভিতৰলে সোমাই থাকো হয়। গৰতে থাকো‌ দিয়াচোন এনেও বেছিকে আমি। ওলাই কৈ যোৱাই নহয় বেলেগ ছোৱালী নিচিনা।
উম। অ, হয় দিয়া।
উম, পিচতে কাইলৈ কিবা পাতিছা ঘৰত?
অ, তাকে পাতিছো কাইলৈ আহিবা এপাক। ৰাচম অকমান কৰি দিছোঁ।
অ',
আহিবা তেনেকে কাকো মাতাই নাই ঘৰৰ মানে ফেমিলি মানুহ খিনিকে মাতিছো আৰু।
অ',
বাকী মানে কাকো এনেকে লগ বন্ধু তেনেকে মাতাই নাই এনে খাচ - খাচ মানে তোমালোকক এনেকে মাতিছো আৰু।
উম, এ নেলাগেও দিয়া এইটো চব চবকে মাতিবলে কাৰণে হে পিছত আকৌ আহিবই ন, পাতিবাই তেতিয়া মাতিলেই হ'ল।
তাকেইতো আৰু। পিছত বোলো মাতিম আও এতিয়া বোলো থাকক আও এনেকে মানে পাতিম।
শান্তিও পোৱা যায়।
অ, আৰু তাতে গৰমখন নহয় আকৌ কাইলৈ বা এতিয়া গৰম ৰ'দেই দিয়ে নে বৰষুণে দিয়ে নে ধৰিবওতো নোৱাৰো দিয়াচোন বতৰৰ মহিমা।
সেইটোৱে এই ৰ'দ দি আছে এই বৰষু ষুণ এতিয়া যোনটো সন্ধিয়া আগে- আগে বৰষুণ যেতিয়া পৰিছিলে এফালে ৰ'দ দি আছে পুৰা এ মাত্ৰ এফালেহে বৰষুণ।
অ, হয় দিয়া অ, হে ৰ'দটো দেখি এনেও এনেকুৱা হাহা ধৰিছে বাপৰে মই বোলো কি বৰষুণ দিছে।
অ, এই খৰা শিয়ালৰ বিয়া বুলি কয়।
অ, সেনেকে কিবা ঘন চিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া।
এতিয়া অ, উম।
হব এতিয়া।
উম
পৰহিলে তাকে হেৰি কি বুলি কয়, নগাওঁ যাম নেকি ওলাবা।
অ পহিলৈ যাব ন নগাঁও, পৰহিলে মাতিছে ন।
অ, তাকে কাইলে মানে আকৌএবাৰ ফোন এটা কৰি ল'ম।
অ, ফোন এটা কৰি ল'বা ধুনীয়াকে কনফাৰ্ম কৰি মেলি তো কাৰণ আমি সেদিনাখন পন যোনদিনাখন গৈছিলো ন, তাৰপিছত আকৌ লেবেল ওৱান লেবেল টু তহ এইবিলাক সিহঁতে এপইণ্টমেণ্টবিলাক উল্টা পুলটা কৰি ল'লে।
মই সেইকাৰণে মানে ডাইৰেক্ট ডক্তৰকে মানে নাম্বাৰটো দি থৈ আহিছো ডক্ততৰে মানে। যোনে মানে এপইন্টমেন্ট লয় ন সেই মানুহজনে সেইদিনাখন খেলি মেলি কৰিলে। সেইকাৰণে মানে একদম ডাইৰেক্ট ডক্তটৰজনে কৈছে যে নাই এনেকৈ পেচেণ্টক অসুবিধা কৰিব নোৱাৰি নহয়। তুমি তোমাৰ নাম্বাৰটো মোক দিয়া তাৰপিছত তেনেকে মানুহজনক দিলো নাম্বাৰটো সে মানুহ- জনে লৈ পেলাই মানে কৈছে আৰু যে অ ঠিক আছে মই- তোমাক জনাই দিম দিয়া নাইবা তুমি ফোন কৰিলেও গম পাই যাবা মই আজি ক'লো বোলো- কেতিয়ালৈ যামনো কৈছে পৰহিলে বোলে ডক্তৰ জন অহা- মানে ডক্তৰ জন আহিব তুমি চাৰে আঠটাত পোৱাকে আহিবা বোলে এনেকে কৈছে।
উম মানে একে হে প্ৰথম প্ৰথম তোমাকে কৰি দিম বুলি কৈছে ন।
অ কে ফাৰ্চ ফাৰ্চ মানে মোকে কৰিব বোলে এনেকে কৈছে। আৰু এতিয়া মানে এইটো ইচকেন ৰাতিপুৱাই হয় মানে নহলে কেতিয়াবা মানে- কি হয় জানা এইটো ইচকেন বহুত বেছি টাইম লয় কেতিয়াবা মানে ছয় সাত ঘন্টা লাগি যায়।
অ বহুত টাইম লাগে।
একে আবেলি মানে একদম চাৰি পাঁচটা বাজি যায়গৈ।
উম
সেই কাৰণে বহুত প্ৰব্লেম হৈ যায় ডক্তৰ মানে পজিশন নিমিলিলে- তই বাৰে বাৰে কয় তুমি আপুনি কিবা এটা খাই আহক কিবা কিবি সেনেকে তেনেকে কৈ থাকে মানে।
উম
সেই মানে লাকৰ লগত কথা আৰু যদি মানে চব মানে মিলে গৈ তেতিয়াহ'লে হৈ যাব পতককে
অ সেইটোৱে কথাটো দিন ভাল থাকিলে একদম পতককে হৈ যাব।
সেইটোৱে তুমি কাইলৈ নহ'লে আমাৰ ঘৰতে থাকি দিবা তেতিয়া ৰাতিপুৱা গোটেইজনী কিবা এটা খাই মেলি ওলাই যাম। কাৰণ আমি সাত তাত যাবই লাগিব দিয়াচোন হয়। চাৰে আঠটাত পাবলগৈ হলে সাত তাত আমি যাবই লাগিব।
হেৰি মই ভাবি আছোঁ কথা এটা ৰাতি আকৌ আমি ৰাহুলৰ লগত চোৰ পুলিচ খেলিম।
অ অ অ খেলিব পাৰি আমি যেনেকে হোৱা- সি যে প্ৰতিবাৰে জিকে।
তাৰ পৰা ট্ৰিকটো শিকি ল'ব লাগিব।
নাই আমি কেজনীয়ে যোৱাবাৰ ট্ৰিকটোকে কৰিব লাগিব বুজিছা।
উম
সি নহলে জিকি যায়।
অ একদম জিকি যায় কেনেকুৱা মানুহ হ'ব লাগিব তাৰ মানে চকু পাপটো কিমান ভাল হব লাগিব যে সি- জাষ্ট মানে কাগজৰ অ টুকুৰাটো চাই পেলাই সি- অঁ সেইটোৱে- অ এইবিলাক পোৱালি অংক চংকত চোকা হব চাগে পঢ়া হয়।
সেইটোৱে নপঢ়িলে কাৰণে স্কুল পাথালেও নপঢ়ে এইবিলাক লৰা ছ-
উম পঢ়ি বেয়া পায়।
উম হয় দিয়া, ভাত পানী আজি খিচিৰিকে বনাব নেকি।
অহ
কিবা হয় আৰু।
উম এই আজি আমাৰ ভাত সোনকালে বনাইছে এনেইতো জানাই সদায় দেৰিকেই খোৱা যায়।
অ, আচলতে সোনকালে খাব লাগে ন দেৰিকে খাবলে নালাগে। লাকেহে আমি এতিয়া দেৰিয়ে হয় আৰু এতিয়া খিচিৰি বনাইছে। উম, হজমে হৈ যায় এই মোৰ যে বাৰটা বাজে অ,
অ
ইমান দেৰি হয় মোৰতো একেবাৰে ধ্বংস মই।
উম
তথাপিও মানে মই বোলো নাই খোৱা বোৱাটো সোনকালে কৰিব লাগে। আচলতে মোক এটা কথা ভালো পাও মই - মই যে দেৰি ভাতটো মানে খাও সেইকাৰণে মানে মোৰ ৰাতিপুৱা ভোক মই মানে ৰাতিপুৱা যদি দেৰিকেও অকণমান দেৰি কেও অকণমান উঠো ভোকটো মানে মিলি যায়। এতিয়া যদি মই নটা বজাত ভাত খাই শুই দিও ৰাতি - ৰাতিপুৱা ভাবাচোন মই পাঁচ তা বজাতে ভোকত মই মৰি যাম যেন।
অ, হয় কিন্তু দেই মানে সোনকালে ভাত খালে সোনকালে ভোকতটো লাগে।
অ, মানুহে এতিয়া কয় মোক মাহতে এতিয়া কয় বোলে তই দেৰিকে কিয় ভাত খোৱা সোনকালে ভাত খোৱা অভ্যাস কৰিব নোৱাৰ। পিছত বোলে অসুবিধা হ'বতো হেন তেন মই বোলো আৰে মই ৰাতিপুৱা টোপনিহে যাব নোৱাৰো কাৰণ মবাইলটো টিপি এতিয়া মই চাপ'জ মই ধৰিলো নটা বজাত মই ভাত খালো হে নাইবা চাৰে নটাতে ধৰিলো
উম,
খালো খাই মেলি যদি মই শুলো এতিয়া আমাৰ যোন টোপনি নাহে দিয়াচোন চাৰে এঘাৰটা মানলৈকে তাৰপিছত সেই মোবাইল টিপি থাকোতে ভোক লাগিলেই নহয় আকৌ তেতিয়া মই কি কৰিম ভাবাচোন।
উম, সেইটোৱে কথাটো। এদিন হেৰি কি কৰিছে আমাৰ মায়ে অ, বুজি নাপ নাপায় মাহতে আমাৰ কথা কিছুমান এই মা নিজ ও সেইটো সেইকাৰণে গম পাই কৈছ নহয় কথাটো সেইদিনাখন কি হ'ল এয়া টা বজা আগতে ভাত খাব লাগে বুলি ভিডিঅ' কিছুমানত দেখিলে মোবাইলত চাই থাকোতে তাৰপিছত কি কৰিলে চাৰে সাতটা মান বজাত ভাত খাই দিলে। তাৰপিছত এঘাৰটা নে চাৰে এঘাৰটা বজাত গৈ পেলে আকৌ ভাত খাইছেগৈ। ভোকত মানে থাকিব পৰা নাই সেইটোৱে।
অসমীয়া মানুহ ইমান নোৱাৰেতো তুমি চাবাচোন জাপান চাপান এইবোৰত যে ছয় সাতটাতে খাই দিয়ে কেনেকেনো খাব পাই ভগৱান জানে।
অ, কেনেক সিহটো অভ্যাস আ বেছিাই আমাৰ মান সৰুৰ পৰাই অভ্যাস নাই আছে সেইকাৰণ আমি নোৱাৰো মানে এতিয়া।
সেইটোৱে এতিয়া চাবা এনে কয় যে বিৰাট কোহলিয়ে বোলে ছটা বজাৰ আগতে বোলে ভাত পানী খাই সি মানে ৰেডি হৈ যায় দেই
উম,
সি যদি ছটা বজাত ভাত খাই ৰান্ধিব তেতিয়াহলে কিমান সোনকালে উঠে ভাবাচোন।
অ, সোনকালে উঠে স এইবিলাক মানুহে মানে এটা ডিচিপ্লিনত চলে পুৰা।
উম, আচলতে সোনকালে হ'লে সোনকালেও সাৰ পোৱা যায় চাগে।
অ, হয় কথাটো কাৰণ বেছি সময় খোলা মানে মাথা চাথা বিষাই যে সিহঁতে গম পায়। অভ্যাসটো আছে সেইকাৰণে সোনকালে উঠি - উঠি দিয়ে উম,
সেইটোয়ে হেই যা যেতিয়া যেতিয়ালৈ টোপনি আৰু সেইটোয়ে। বেলেগ ভাবি কৰি নাথাকো মই যিমান টাইমলৈকে শুবলগীয়া আছে সোমেই।
উম, সেইটোৱে কথাটো এতিয়া টোপনি ধৰিলেটো সোমেই ন। অ, আমাৰ মানে কি হয় বেছিকে আমি মানে এ-এলাহো ক-কৰো দিয়া ৰাতিপুৱা সোনকালে উঠিব লগা নাই এতিয়া।
অ', হয় দিয়া ৰাতিপুৱা সোনকালে উঠিবলৈ বহুত এলাহ লাগে দেই আৰু চাবাচোন। মই এটা কথা জানো ৰাতিপুৱা সময়ত তুমি উঠিবা নহয় আজি যেনিব বা পাঁচ পাচটা বজাতে উঠিলো ৰাতি নটাত শুই পেলাই। গোটেই দিনটো এনেকুৱা গা বেয়া লাগিব বাপৰে বাপ।
সঁচাকে। এই ৰাতি মানে এই যেতিয়া কলেজ খুলি আছিলে সেই কিদিনতে যি মানে যদি নটা বা ক্লাছ থাকে তেতিয়াহে আঠটা বজাত উঠা যায়। মানে চাৰে সাতটামান বজাত উঠাই যায় যাতে ওলাই, গৈ পেলাই কলেজ জাষ্ট ক্লাছটো পোৱাকৈহে যাওঁ অকল।
হয় দে আৰু গাটো বহুত বেয়া লাগি থাকে চাবাচোন।
অ, তাত গৈ পানে টোপনিয়াই থাকোগৈ প্ৰথম ক্লাছটোত টোপনিয়াওয়ে মানে সেইটো কম্পালচৰি।
হয় দিয়া আৰু চাবা তিনিটা চাৰিটা মানলৈকে একে বহুত গা বেয়া হৈ যায়। মানে বাৰ এটা বাজিবহে টোপনি আহিলে আৰু এনেকুৱা হৈ যায়।
উম,
অ শুনাচোন মোৰ মায়ে মাতি আছে মই মাৰ ওৰ পৰা আহোঁগৈ দিয়া। ফোন কৰিম দিয়া তোমাক হা উম ঠিক আছে উম।